হেল্ল'।
পাইছা নে?
অ পাইছো পাইছো। ক যোৱা হয় ৰ অ এই হেল্ল'।
উহ
অ কি কৰিছে? কি কৰি আছ।
আৰু অ এয়া মই। এই ঘৰলৈ আহিলো। তাৰ পিছত। এইবাৰ বনাই আছিলো এইটো কি ছাগলী মাংস।
অ অ আহ আহা ভাই লৈ আহিলি নেকি? মই ছাগলী মাংস নাখাও দিয়ক।
অ অ মই বনোৱা ৰেচিপিটো কৈ দিম নেকি?
অহ কওকচোন।
এই কিবা কৰিছ দেই এইটো মাংসটো আনি পেলাই,।
অহ।
আদা নহৰু গোটেই পেষ্ট বোৰ ধুনীয়াকে বনাই লৈছো,। লং লং, ইলাচি, ডালচেনি এইবিলাক দি পেলাই। ঘূৰি কৰি পেলাই পেষ্ট কৰি তাৰপিছত নেমু অলপ। এই তাত লগাই মাংসতে ওপৰত এনেকে লগাই পেলাই পেচিং কৰি পেলাই। ধুনীয়াকৈ সানি লৈ আধা ঘণ্টামান মানে এই থব থৈ দিব লাগে,। গামলাতে বা আচৰীয়া হওক কাঁহীত আধা ঘণ্টামান ৰাখি পেলাই,। তাৰপিছত এই বাকী গোটেই যিবিলাক লাগে আৰু। বাকী উপকৰণবোৰ চিজিল কৰি পেলাই নে তেল পৰিমাণটো চাই পেলাই দিব লাগে আৰু। এইটো দি পেলাই কুকাৰতে
আহ।
কুকাৰত দি মানে পাঁচ-ছয়বাৰমান চিটি মৰাই দিছোঁ আও
অ, হলেই নেকি বনাই?
বনাই এতিয়া হৈ গ'ল আৰু বনাই মেলি মই ওলাই আহিছো মানে।
অ, অ ওলাই আছে নেকি? আ অ আপোনাৰৰ ঘৰত কোন কোন আছে আকৌ?
আমাৰ মই মই অকলে ল'ৰা, তাৰপিছত ভন্টি দুজনী আছিল এজনী বিয়া হ'ল। তাৰপিছত সৰু জনী আছে, মা আছে। তেনেকে তোমালোকৰ?
আমাৰ মই আছো, মা আছে, আৰু বা জনী আছিল মানে বা জনী বিয়া গ'ল আৰু পাপা মানে ঢুকুৱা মানে এই তিনি বছৰ হৈ গৈছে আৰু তাৰপিছতে হেৰি আপুনি কি বিয়া পাতি ব নেকি?
নাই নাই হোৱা। চিংগুল আছো মানে।
চিংগোল আছ
তেনে, আহঁ
কিমান টাইম ত আহিলে তাৰ পৰা?
এই মই টাউনৰ পৰা পাঁচটা মান বজাত আহিছো। পাঁচটা, চাৰে চাৰিটা কিবা এটা হয় তেনেকোৱাত টাইমত আহিছো।
অ অ কি নি কিহত কৰে মানে?
অ, মই এনেই টিচাৰ কৰো।
অহ।
টিচাৰ কৰি আছো মই আগতে তাতে আছিলো তোমালোকৰ সেইপিনে আছিলো। তাৰপিছত অ বিছ চনতে মই আহিলোঁ ইয়ালে।
উম, উম।
এতিয়া তুমি কি পঢ়িশেষ হল ন?
অ, মোৰ পঢ়ি শেষ হলে বি এ কমপ্লিট কৰিলো। কৰি এতিয়া ঘৰতে এই কাটিং ক্লাছ কৰিছিলো মানে চিলাই যে, চিলাই শিকিছিলো তাৰপিছত শিকি কমপ্লিট হৈ গলগৈ এতিয়া আৰু ঘৰতে মেচিন চলাই কাম চাম কৰি আছো আৰু ইন্টাৰভিউ চিন্টাৰভিউ দিম আৰু।
কাটিংবোৰ কেনেকোৱা ধৰণৰ এইটো এইটো বিজনেচটো বেয়া নহয়তো, আজিকালিতো বহুত অ' চলে চলে এইবিলাকতো আজিকালি মানুহ প্ৰত্যেকজন মানুহৰে কাপোৰ লাগে। সেইবোৰ ডিজাইন বা কিবা-কিবি এইবোৰ আহিব লাগিবই হয় নাই? অহ নিজে কৰিব পৰা হয়।
উম, মাহতে কি ঘৰতে আছ নে কি?
এই মাহতে আছে এই ৰোৱা মেলা কৰিবলৈ কৰিবৰ কাৰণে সিহঁতে কৈ কঠিয়াত তুলিছিলে বোলে। তাৰপিছত আহি পেলাই ঘৰত আছে এই আমাৰ ভন্টিটোকো কৈছো এনেকোৱাকে মানে এইটো জইন কৰাই দিছো তাইকো।
অ, ভালে কৈছে।
যদি তেনেকে লগৰ এৰ কথা পাতিবলৈ হলে মই উলিয়াই দিম এনেকে গ্ৰুপ এটা আছে।
মোক কবা মোক কৰিব কব?
অ, অ তেতিয়া মানে ডেইলি পাতিব পাৰিব তেনেকে মানে ডিচকাচ কৰিলে হয়। ভালকে কিবা এটা ওপৰত মানে টপিক এটাৰ ওপৰত এটা মানে যিবটা পলৱকো হয় আৰু মানে আনে মানে আকৌ যদি টাইপিং কৰি পেলাই ত যিবিলাক মানে ইনফৰমেশ্যন লাগে এই ইনফৰৰ্মেশ্যন বিলাক পাব পৰা হ'ব লাগে।
অ' আজি এই হেৰি অ' আজি আমাৰ ইয়াত হেৰি বজাৰ আছিল যে। আহোঁতে মানে লৈ গৈছিলো ন ৰানিং কৰিব গৈছিলো। তাৰ পৰা আহিলো আহি কৰি পেলাই এনেকে বজাৰ চজাৰ কৰি কৰিলো আৰু। কৰি আহিছোহে। আমাৰ বহুত দেৰিলৈ মানে ইয়াত বজাৰ হৈ থাকে।
অ' বজাৰ হয়তো তাত, ধুনীয়া বজাৰ হয়।
দেৰিৰে হয়। কিছুমান ঠাইত মানে সোনকালে নাইকিয়া হৈ যায় ন' বজাৰবিলাক। আমাৰ ভৰো বানত আকৌ বহুত দেৰি দিলে থাকে। এতিয়াও আছেই বাৰু।
আছে আমিও তাত আগতে দেৰিলৈকে আমি দেৰিত যাম অ গৈছো। মানে তাত কি হয়, দেৰিকে গ'লে অলপ মানে দামটো কমি - কমি যায়। সেইটো কাৰণে আমি দেৰিকে গৈছিলো তাত অ যিমান দেৰি হয় সিমানেই কমি যায় এই মই কম পিছত বাৰ এটা
অঁ অঁ। ইয়াত মানে কি কৰি আছিলে? কিবা
এই মই টিচাৰে কৰি আছিলো।
ইয়াতে!
অঁ তাৰপিছত ট্ৰাঞ্চফাৰ হ'লোঁ মই। ট্ৰানসফাৰ আহিলে মানে তাত বহুত ভাল আছিলে বহুত মানে এতিয়া মিছ কৰোঁ আৰু জেগাটো। মানে ইমান জেগা গৈছো তাত ইমানে ভাল লাগিছিল কিন্তু ভয় কৰিছিলো আগতে তাত যাবলৈ। তেনেকুৱা আছিল। এই মানে মানুহে কয় তেনেকে এ অলপ বেয়া টাইপৰ তেনেকুৱা ভাৱেতো। এত তেনেকেই হয় আমাৰো আমাৰ জেগাটোকো তেনেকে কয় বেলেগকে। ইয়াত মানে তেনেকুৱা
অঁ।
প্ৰব্লেম সোমাই ন সতে গম পাই যায় আৰু পুকত্ত হোৱাৰ পিছত কিমান ভাল হয় তেনেকুৱা মানে
অ'। কেইবছৰ থাকিলে ইয়াত মোৰ মেজৰ আছামিছত আছিলে। হল অ' মই আকৌ হেৰি লৈছোঁ মেজৰ। আছামিজত লৈছিলোঁ।
অঁ অঁ ভাল অঁ।
এইফালে যিকিবি গলে চিনি পায় নে নাপায় মৰিগাঁও জি কে বি কলেজ যে নামটো শুনিছে।
অঁ শুনিছো শুনিছো।
হেল্ল', ! অ' তাতে পঢ়িছিলোঁ।
অঁ গমছ বাৰু এতিয়া বৰ্তমান এনেকে প্লেন কি আছে মে ইটাৰভিউ বিলাক
বিলানী মানে। অ' ইণ্টাৰভিউ দি আছোঁ। এতিয়া ৰানি‍ং কৰিব গৈছিলোঁ। গৈ আছোঁ।
অ' - অ'। ঠিকে আছে। এতিয়াতো ওলাব বহুতখিনি পষ্ট ওলাই যাবনে। মানে প্ৰায় টেন থাউজেণ্ড ওপৰতে ওলাব চাগে। তেতিয়া মানে সোমাই যাব লাগে লাহেকে, হয় নহয়?
আহঁ। বাকী ভাত বনালে ন।
এ ভাত পানী বনোৱা হ'ল তেনেকে তুমি বনোৱা নাই। কিবা বনোৱা নে তেনেকে, ৰেচিপি- ৰেচিপি কিবা কিবি বনোৱা নে নবনোৱা পিছত?
ৰেচিপি বুলি ক'লে কি আৰু, বনা- নাই - নাই সেনে এতিয়া মানে মই মানে বাৰ বিয়া যে বেছি দিন হোৱা নাই ন', ভাত-পানী ইমান নবনাওঁ। তাতে মই ঘৰৰ সৰু যে, ইমান মানে প্ৰেছাৰ নিদিয়ে। এতিয়া বনাব আৰু। সেনেকে ৰেচিপি নাজানোঁ। খালি নৰ্মেল বনাব জানো আৰু। হেল্ল'?
অ' - অ'- অ'।
অ'। নৰ্মেল বনাও ঘৰত ভাত-পানী। এনে আপোনালোকে গাহৰি- গাহৰি মাংস খাই নে নাখায়? আপোনালোকে কি- কি কাষ্টৰ?
তেনে কে মানে এইবোৰ বস্তু কি হয় এনে চবে জান না নহয় সেইটো মানে
উম।
উম। বনাই মেলি শিকা হয় মানে।
উম, আপোনালোক কি কাষ্টৰ হ? অ' কি কাষ্টৰ বোলো? আপোনালোকে কি কাষ্টৰ বোলো?
অ'।
হা - হা?
সেই খাওঁ।
টাইটেলটো কি লিখে আপুনি?
অ' পিছত কম। মই
অ', অ' - অ'।
মই কাটি পেল- কিবা এটা যাই দিম তোমাক দেই।
অ' শুব বাৰু। অ' শুনিছোঁ দিয়ক। বুজাই দিব বাৰু।
অ' ঠিক আছে মই, হ'ব বাৰু।
উম।
অ' তাৰপিছত। আৰু তুমি পিছত ৰিচিভ কৰিবাচোন, এইটো শেষ কৰাৰ পিছত দেই।
অ' এনে গাহৰি-চাহৰি খাই নে নেখায় আপোনালোকে? গাহৰি-চাহৰি খায় নে নাখায়?
এক নম্বৰ এইটো।
অ'।
অ' ইতে মানে আমাৰ ব্যৱহাৰিতা সকামে-নিকামে চব পিনে টো লাগে দেই। তোমালোকৰ
আমি - আমি খাওঁ। অ' আমি খাওঁ। আমি আমা উম - উম।
তুমি কৰিবা চোন। এই কি মই ফোনটো
হা?
কাটি লৈছোঁ, তাৰপিছত ক- কল কৰিছোঁ দেই। অফলাইন
অ', অ'।
হেল্ল'?
অ' হ'ব দিয়ক।